অ কোৱা কি কৰিছা।
এনে আছো ৰবা তুমি।
আছোঁ মইয়ো।
বিজি আছিলা নেকি।
নাই নাই বহি আছো কোৱা।
অহ ভাত খালা।
নাই খোৱা তুমি খালা নে।
নাই মই নাইখোৱা।
অ,
পিছে তোমালোকৰ এইপিনে বৰষুণ কেনেকুৱা?
বৰষুণ দিয়ে আছে আজি দিনটোৱে দিলে। তোমাৰ তাত।
আমাৰ ইপিনেও নন ষ্টপ বৰষুণ দিয়ে আছে ৰা ৰাতিপুৱাৰ পৰা এতিয়া অলপমান কমিছে।
অ
বানপানী হৈছে নে ইপিনে
বানপানী হোৱাগে নাই আৰু হ'ব কিন্তু যেনে যেনেকে বৰষুণ দি আছে আৰু কেইদিনমানৰ পিছত ত' ৰাস্তাত পানী থাকিবই আৰু আমাৰ
এতিয়াতো আমাৰ পিনে ইমান বৰষুণ দিছে ন ইয়াতে ইমান নদীবিলাকত জাবৰ জোথৰ পেলাই পিনে আমাৰ ইয়াৰে নদীবিলাক বহুত লেতেৰা ন সেইকাৰণে আমাৰ ই বানপানী হৈয়ে গ'ল মানে হৈয়ে আছে এতিয়া বাহিৰত তুমি ওলাবই নোৱাৰা ইমান বানপানী ক'তো যাবও নোৱাৰি গাড়ী লৈ পিনে ফাঁচি যায়
বুজিছো বাৰু আমাৰ ইয়াতে মানে নদৈত পানী বাঢ়িছে কিন্তু এতিয়ালৈকে হোৱা নাই হ'বই বাৰু সদায় হয় বছৰত এবাৰ হ'বই নোহোৱাকে নাথাকে আমাৰ বানপানী কতনো
ঠিকে কৈছা তুমি এনে বানপানীত কৰ'বাত ওলাই যাবৰ কাৰণে ইমান মানে অশান্তি হয় অশান্তি মানে নোৱাৰি এনেও কামবিলাকো পেইণ্ডিং হৈ থাকে কিবা কাম থাকিলে তাতেও যাব নোৱাৰি
ঠিকেই কৈছা এ ক'তনো পাৰি বৰষুণ দি থাকে তাতে ৰাস্তাত পানী ক'ৰবাত যোৱা যদি প্লেনিংও থাকে সেইখিনিও কেনচেল হৈ যায় কিবা যদি মানে আগতিয়া কে ডিচাইড কৰাত কাম থাকে সেইখিনিও ফে হেৰি হৈ যায় ৰখি যায়
অ ঠিকেই কৈছা পিছে বানপানী হ'লে ৰাস্তাত যে থাকে অ ভিখাৰীয়েই হওক বা যাৰ ঘৰ নাথাকে সিহঁতৰ ইমান কষ্ট হয় ন সিহঁতেতো আমাতকে বহুত কষ্ট হয় কাৰণ সিহঁতৰ ঘৰ নাথাকে তাতেই থাকে সিহঁতে ৰাস্তা পদূলিতে
সেইটোৱে সেইকেইটা মানুহ আৰু ক'ৰবাত বেলেগ জেগাত চিফট হ'বলগীয়া হয় বস্তু খিনি লৈ যাব লগীয়া হয় লৈ কিছুমানেতো লৈ যাবলৈ নাপায় ইমান বৰষুণত ক'ত পাৰিব তাতে বানপানী আৰু নৰ্মেল মানুহৰো দিগদাৰ হয় বাৰু এনে এতিয়া মানে বহুত যেতিয়া আমাৰ বান পানী হয় চবৰ ঘৰে ঘৰে পানী সোমাই যায় ৰাস্তাতো পানী থাকে থাকেই তাত ঘৰতো পানী সোমাই যায় কাৰেণ্ট চাৰেন্ট নোহোৱা হৈ যায়
ঠিকে কৈছা তুমি এতিয়াতো এই পানীৰ লগতো কিমান বস্তু উটি আহি আছে বেলেগ ঘৰ মানে ঘৰৰ মানুহ মানুহ ঘৰবিলাক দেই চৰি মানুহ ঘৰৰ বস্তুবিলাক উটি আহি আছে ইমান যে কষ্ট হৈছে
সেইটোৱে আৰু মানে সেইখিনিৰ পৰা বেমাৰো হয় ন বহুত বেমাৰো আহে লগতে
অ ঠিকে কৈছা তুমি এতিয়া চোৱা যাৰ কেঁচা ঘৰ সিহঁতৰতো বানপানী দিলেতো সিহঁতৰ ঘৰৰ মানে একো নাথাকে ক'ব গ'লে ইমান লেতেৰা হয় এতিয়া পকা ঘৰ মানুহ বিলাকৰতো বাৰু মজিয়াখন লেতেৰা হয় কিন্তু সিহঁতৰতো ঘৰটো কেতিয়াবা উটি যায় বানপানী তেনেকোৱা ঢৌত
অ ঠিকে কৈছা তুমি আমাৰ ইয়াতেও মানে আৰু নদী কিনাৰত যিমান মানুহৰ ঘৰ থাকে সিহঁতৰ বা খেতি বাৰী সেইখিনিও যায়গে আৰু লগতে
ঠিকে কৈছা তুমি ইমান বছৰৰ ইমান মাহে মাহে ধৰি থকা খেতিবিলাক যেতিয়া ধ্বংস হৈ যায় তেতিয়া কিমান দুখ লাগে বানপানীৰ কাৰণে ন
সেইটোয়ে আৰু এই বানপানীতটো কাৰণে শাক পাচলি সেইবোৰ দাম চাম বাঢ়ি যায় ন বাৰী সেইবোৰতো চবৰ পানীতে হেৰি বেয়া হৈ যায়। ত' সেনেকে মানে ফাইনেন্ঞ্চিয়েলিও বহুত দিগদাৰ পায় আৰু।
ঠিকে কৈছা একো খাবও নোৱাৰি ইমান দাম বাঢ়ি দিয়ে। আৰু পিছে সিহঁতৰো বহুত কষ্টও হয় দিয়াচোন নানানিয়া এইবিলাক তাৰপিছত বানপানীহঁতে ৰিক্স লৈ পিনে আনে ন। এতিয়া বানপানীতে কিমান মানুহ মৰিও আছে।
অ হয়নি মইতো এইটো মানুহ মৰা বুলি মই এতিয়া তোমাৰ পৰা শুনিছোহে বাৰু। কিন্তু গম পাইছো পানী যেতিয়া বাঢ়ে আৰু বহুত দিগদাৰ পায় ন ঘৰতে যদি মানুহে খাবলে একো ওলাই যাব নোৱাৰে খাবলে নেপায়। তেতিয়াতো এইবোৰ দিগদাৰ হবই আৰু।
অ হয় মানে, কি কয়? এই বানপানী হ'লে যে নলা ডাঙৰ ডাঙৰ নলাবিলাক চে থাকে তাতে মানে মানুহ সোমাই পিনে মৰিছিল সেইটো পাইছিলো সেইকাৰণে।
অ অ সেইখিনিতো হয় ৰাস্তাত মানে দিগদাৰটো পাই ন ৰাস্তাত ক'তো ওলাই যাব নোৱাৰি তাতে বাইক সেইবোৰ গাড়ী ফচে। বাইক খুন্দা খাই।
ঠিকেই কৈছা তুমি। স্কুটি থকা মানুহবিলাকৰতো আৰু মানে একদম হয় বানপানী যাব। এতিয়া বানপানীটো আমিয়ে ৰখাব লাগিব আমাৰ নিচিনা সাধাৰণ মানুহে কাৰণ আমি আমাৰ নিচিনা মানুহেইতো বানপানী কৰাই ন কাৰণ জাবৰ জোথৰবিলাক বেলেগ ক মানে নদীত পেলাই আজিকালি আৰু চাবাচোন ৰাস্তা পদূলি চাইডে চাইডে জাৱ- বৰবিলাক তেনেকৈ পেলাই থৈ দিয়ে। ইমান মানে গোন্ধ সেইবিলাক যেতিয়া বৰষুণ দিয়ে সেইবোৰ নদীত যাই পিনি চব নলা নৰ্দমাবিলাক জাম হৈ কিনে বানপানীটো হয় ন এতিয়া ব্ৰহ্মপুত্ৰতে অলপমান বানপানী মানে অলপমান বৰষুণ দিলেই এতিয়া কিমান পানী উটি আহে তাৰ পৰাই সেইকাৰণে মানে আমিয়ে ৰখাব লাগিব এইটো বস্তুটো।
ঠিকেই কৈছা তুমি বাৰু। কিন্তু এইখিনিতো বাৰু আমাৰ গাও ফালে নদীৰ ওচৰৰ কথা হৈ গ'ল। কিন্তু মেইন ৰাস্ত- তাত যে বৰষুণ দিলে বানপানী হৈ যায় ৰাস্তাত যে একদম পানী হৈ লাগি থাকে। সেইখিনিও গভমেণ্টে চাব লাগে আৰু ড্ৰেইনেজ চিষ্টেম সেইবোৰ ভাল কৰিব ব লাগে, নলা চনা বনাব লাগে, ভাল তেনেকুৱা। নহলে ৰাস্তাতে যদি পানী থাকে একো কাম নহয়। নহয় ন কবাত যাবও নোৱাৰি।
ঠিকে কৈছা তুমি আৰু। এতিয়া এইবোৰ আমিয়ে ক'ব গ'লে ৰখাবই লাগিব ন এতিয়া আমাৰ নিচিনা সাধাৰণ মানুহ বিলাক এই এতিয়া তুমি চাবাচোন ঘৰৰ জাবৰ হওঁক এনেকুৱা একদম য'তে ত'তে পেলাই থৈ দিয়ে। সেইকাৰণে মানে বানপানী সৃষ্ট- কি হয় আৰু সেইখিনি ধ্যান ৰাখিব লাগিবই দিয়াচোন আমিয়ে।
ঠিকে কৈছা তুমিও বাৰু নদীত পানী বাঢ়ে বাঢ়ে আৰু মানুহৰ কাম বোৰ যেনেকুৱা সেইখিনি কাৰণে বেছ- টি এফেক্ট কৰি যায় আৰু আমাক
অ ঠিকে কৈছা পিছে তোমাৰ কেতিয়াবা তুমি সন্মুখীত হৈছা নে এনেকুৱা পৰিস্থিতি মানে তোমালোকৰ ঘৰত বানপানী সোমাইছিল নে কেতিয়াবা।
অ হয় হয় আমাৰ মানে ইয়াত বানপানী হয় থাকে ন। ত' আমাৰ ঘৰত সোমোৱা নাই বাৰু বাট আমাৰ মানে গাঁৱৰ গোত, গোটেইখিনি মানুহৰ ঘৰত অলমষ্ট পানী সোমাইছে। ইয়াতছে বেছি আমাৰ টাউনত ঘৰৰ মানুহৰ ভিতৰত হেৰি ৰুম ঘৰৰ ভিতৰত, পানী সোমাই ন ৰাস্তাত যে, পানী থাকে থাকে সেইটো ঘৰত সোমাই যায় আৰু।
অ ঠিকে কৈছা তুমি।
ইয়াতেতো খে খেতি বাৰী সেইবোৰত পানী থাকে বাৰু ঘৰত নোসোমালেও। কিন্তু মেইন টাউনতো চবৰ ঘৰতে ৰাস্তাত যিহেতু পানী চবৰ ঘৰত সোমায়। কৰ'বাততো যাবলৈ নাই ন নলা সেইবোৰ নাই টো কতনো যাব পানী খিনি ঘৰতে সোমাই আৰু
অঁ ঠিকে কৈছা তুমি। এতিয়া গাঁৱত মানে বানপানী হ'লেও মানে ইমানখিনি হেৰি নহয় কাৰণ, গাঁওবোলা গাঁওবোলা জেগাটো মানে অলপমান, পৰিষ্কাৰ হয় এতিয়া চহৰত কে, ইমান পলিউচন আছে গাঁৱত সেনেকুৱা নাই ন স কাৰণে গাঁৱত মানে বেছি বানপানী, শুৱা শুনা পাও কিন্তু পথাৰ সমূহত কাৰণ পথাৰসমূহৰ লগতে নদীবিলাক থাকে। থাকে ন কিন্তু এটো চিটি টাইপৰ এইখিনিত মানে ইমান এটা। হব নালাগে কিন্তু এইবোৰ মই যে ক'লো জাবৰ যুথৰ সেইবোৰৰ কাৰণে হৈছে।
সেইটোৱে মানে জাবৰ জোথৰ আৰু পলিউচনটো কাৰণে যে। মানে বৰষুণতো দিয়ে ন মেইনতো টাউনত হোৱাৰ ৰিজনতটো বৰষুণ অকল, নদীৰ পানীতো উটি নাহে ন তা তাততো বৰষুণ বৰষুণৰ পানীহে আহে। সেই বৰষুণতটো ইমান বেছিকে এইেইটো পলিউচনটোৰ কাৰণে হয় মানুহে মানে সেইটো ভাবিব লাগে।
ঠিকে কৈছা তুমি। পিছে তুমি যদি এইবোৰ ৰখাব লাগিলে হয় তেতিয়া তুমি কি কৰিলা হয়।
মই বাৰু মানে সেইটোয়ে কৈছো গৰ্ভামেন্তে অলপ চাব লাগে যেনেকে এতিয়া নদীৰ যে পানী উটি আহে। ত' সেইখিনিত মানে মথাউৰি ভাল ঠিক কৰিব লাগে। যদি মথাউৰি ভালকে ঠিক হৈ থাকে তেতিয়া মানে পতককে পানী উ উটি আহিব নোৱাৰে। আৰু টাউন সেইবোৰ জেগা হৈ গ'ল তাতে যদি ড্ৰেইনেজ চিষ্টেমটো ভাল কৰে নলা চলা ভালকে দিয়ে। তেতিয়া ৰাস্তাত পানীতো নাথাকে তেন পানী ৰাস্তাৰ পানী নলাত যাব। তে ৰাস্তাতটো পানী হয় নাথাকে ন তেতিয়া মানুহৰ ইমান দিগদাৰ নহয় ত' মানে। আচলতে আমি নৰ্মেল মানুহে ইমান খিনি কৰিব নোৱাৰো। চাব লাগিব গভমেণ্টে কিন্তু সেইটোতো কাপটেডে হৈ আছে আচলতে।
ঠিকে কৈছা তুমি। পিছে তোমাৰ। অ তুমি কলা ন তোমাৰ কিতিয়াও তুমি কিতিয়াও সন্মুখীত হোৱা নাই এইবোৰ।
অ তোমাৰ হৈছেনে তেনেকুৱা কিবা ঘৰত পানী সোমাইছেনে কেতিয়াবা তোমাৰ।
মোৰ নহয় মোৰ লগৰ ছোৱালী এজনীৰ মানে ঘৰত সোমাইছিলে। তাৰ গা মানে, অলপমান নদীৰ কিনাৰত থাকে ন চ' সেইকাৰণে। তাইৰ ঘৰত সোমাই পিনে গোটেই জাবৰ মানে জাবৰ জোদ্ধতো সোমাইছেই কাৰণ, দোকানেই হয় বেছিভাগ আৰু একদম লেতেৰা হৈ গৈছিলে সিহঁতৰ ঘৰৰ বস্তু, উটি গৈছে বহুখিনি আৰু তাই পঢ়ি আছিল ন পঢ়া, কিতাপসমূহ চব মানে নষ্ট হৈ গৈছিলে সেইকাৰণে। খোৱা খাদ্য এইবিলাক চব সেইকাৰণে। সেইটোৱে হৈছিলে সেইবোৰ দেখা পাই কিনেও বেয়া লাগিছিলে কাৰণ তাইৰ। বহুতখিনি ক্ষতি হৈছে সিহঁতৰ ফেমিলীৰ বানপানীৰ কাৰণে। সেইটোৱে মোৰ লগত একো হোৱা নাই। আমাৰ ঘৰতো সুম সোমোৱা নাই কিন্তু আমাৰ, ঘৰৰ চোতাললৈকে পানী আহি পাইছে কিন্তু নাই সোমোৱা আমাৰ ঘৰত।
একে একে আমাৰো নাই সোমোৱা চোতাল লৈকে আহি পাইছে কিন্তু ঘৰত সোমোৱা নাই।
সেইটোৱে আমি ৰখাব লাগে ন বানপানী এতিয়াই তুমি মালিগাঁও চোৱাচোন মালিগাঁও এইটো জাগাই নহয় য'ত মানে বানপানী হওক
দিয়া ভাল লাগিল কথা পাতি।
দিয়া তেন্তে আশা ৰাখিছোঁ আৰু যাতে ফোন কৰোঁ মানে এনেকৈ কথা পাতিব পাৰোঁ।
অ অ দিয়া